অ, কি খবৰ তোমাৰ?
অ ভাল, তোমাৰ ভাল
এহ, ভালে দিয়া
কি কৰি আছা?
এইয়া ভাত বনাই উঠিছো আৰু আজৰি হৈছোঁ আৰু
অহ, অহ, অহ
দিব পৰা নাই, ঠাণ্ডা হ'ব দিছো, অলপ দেৰিকে বোলো ভাতটো দিম আৰু
অহ, অহ মইয়ো হে বনাই কৰি থৈছো খোৱা নাই আৰু খামহে, এই অকমান গাটোও বেয়া হৈ আছে।
অহ, কি হৈছে?
ইয়াৰ, এই একেইদিন বহুত গাতো কিবা কমজুৰি হৈ আছে, তাৰপৰা তাত তোমাৰ বিষো হৈ আছে, অলপ অলপ
অহ, দুৰ্বল হৈছে মানে
একো ইমান ভাল হৈ থাকা নাই।
অহ, অহ
এয়াই
এহ, এনে গৰমত এতিয়া নেমু টেঙাৰ ৰস চেপি পেলাই খাবাচোন, গাতো অলপ এনাৰ্জি যে যাহে
নেমু টেঙাৰ ৰস খালে।
উহ
মানে চৰ্বত বনাই পেলাই
চৰ্বত বনাই খাব পাৰে উম, তাৰমানে অইন খোৱাতকৈ হয়। এনেইতো কিনি আনিব পাৰি চৰ্বত অও আৰ এছ হয় নে? এতিয়া মানে তাৰ মানে, ঘৰুৱা হিচাপত তাৰ মানে নেমু টেঙাটো বহুত ভাল। এতিয়া নেমুটেঙাৰ ৰস সেইটো যদি চেপিপেলায় খাব পৰা যায়, ভাল হয়, উম। হেল্ল হেল্ল' আ কওকচোন, উম উম হেল্ল' হেল্ল', নেট নাই নেকি মোৰটো নেট আছে। হেল্ল' হেল্ল' চাউনতোয়ে আহা নাই। অহ, কিবা অসুবিধা হৈছে নেকি? হেল্ল'